অ শুনিছো আহ কি কৰিছা
আছো আছো তুমি
ময়ো এনেই আছো কব গলে এই ভাত চাত খাই উঠিলো ভাত চাত ভাত খাই উঠিলো অলপ মানে উম ভাত পানী খাই উঠিলোঁ তুমি খালা নে নাই
অ মইও খালো লৈ এনেই এতিয়া বিছনাতে বাগৰি আছো আৰু অলপ
অ আচ্ছা আচ্ছা আচ্ছা আচ্ছা ময়ো এই ভাত চাত খাই মেলি কেনে তোমাৰ ক'ব গ'লে মেডিচিন কিবা কিবি এনেকে খাব লগা আছিলে এ মানে আজি দুসপ্তাহ মানৰ পৰা মানে গাটো ইমান এটা ঠিক নহয়। সেইকাৰণে সেইকাৰণে এ বেমাৰ হৈ আছে অলপ কব গলে
আতছা আতছা এনে এতিয়া ভাল পাইছা নে এনে মেডিচিন তাৰ পিছত
মানে বস্তুটো কেনেকুৱা হয় ভাল পাও আকৌ মানে ক'ব গলে তেনেকুৱা মানে লাহে লাহে আকৌ বেয়া বতৰে ডক্তৰকো দেখাইছো ডক্তৰকো দেখাইছো দেখাইছো ডক্তৰ বোলে মেডিচিন খাব লাগিব মেডিচিন নাখালে অলপমান কি কয় কমজুৰি হ'ব কিন্তু মেডিচিনৰ কেতিয়াবা মাজে মাজে গেফট দিব কৈছে মেডিচিনখিনিও তাৰপিছত লাইক তেনেকে খাবও দিছে মাজতে তাৰ পিছত একদিন গেপ দিব দিছে সেনেকুৱা আৰু ক'ব গলে মানে সেয়া কাৰণ মানে বহুত লং টাৰ্মলৈকে হৈ আছেতো কাৰণ বেছি বেছি হৈ থাকে থাকিলে মানে ক'ব গ'লে এনি টাইম মেডিচিন খাই থাকিলে, ক'ব গ'লে। কিবা চাইড এফেক্ হ'ব পাৰে, কাৰণ মেডিচিনৰো পাৱাৰ।
উম উম আৰু আজিকালি, এন্টিবায়টিক বোৰো মানে। বলে বহুত ষ্ট্ৰং হয় ন। ত সেইবোৰে পতকে মানে উপকাৰো। ৰীলে উপকাৰো । কৰে সেইটোৱে আৰু বেছি খাব নালাগে বাৰু। যিহেতু ডক্টৰৰে। প্ৰেছক্ৰাইব কৰাখিনি যদি খোৱা পাৰে ঠিকে আছে।
অ উম উম নাই মানে ভাল হ'বৰ কাৰণে তো মেডিচিন খিনি নিদিয়ে।
দিয় অ মানে নহয় ডক্তৰ এজনে জানেতো কিমান পৰিমানমানত খাব লাগে।
থ'ব লাগে। কিন্তু বেমাৰটো চাই কেনেও ক'ব গ'লে। ধিয়ে আৰু। দি কেনে তাৰপিছত। বেছি। পাৱাৰৰো হৈ যায়। কব গলে, যদি বেছি। বেছি পাৱৰ সেইকাৰণে মাজতে গেপ দি দি খাব। পিছে আৰু, মানে কিবা কিবি চাইডফেক্ থাকিব কাৰে, সেইটোয়ে আৰু দুসপ্তাহ মানৰ পৰা খাইে আছো। এতিয়া ভালপোৱা নাই ইমান এটা কবগলে লাহে লাহে আগতকেটো ভালহৈছে কবগলে তেনপাৰ্চেনমান হলেও ভাল এতিয়া লাহে লাহে ৰিকভাৰ হৈ আছল ।
অ যদিয়ে ঠিকে আছে ৰেষ্ট চেষ্ট লৈ থাকিবা। খ খাবা বাহিৰা খাদ্য খাদ্য।
নাই নাই ঘৰৰে নৰ্মেল। একদম কি কয় দালি ভাত তেনেকৈ খাই আছোঁ। আৰু বেছি একো মচলা পাতি জাতীয় বস্তু, তেনেকে একো খোৱা নাই আৰু কব গলে।
ঘৰৰ মানুহৰ কথা শুনিবা বা যদি কোনোবাই কয় মানে। হয় বাহিৰত চাহিৰত তেনেকে নাযাব বাৰু।
অ অ সেইটো হয় সেইটো নাই আৰু কতনো যাবা সেইটো ক'ব গ'লে কাৰণ দেহাও নাটানে ইপিনে। হ দেহাতো ঠিকে থাকে। থাকিলেহে যাব পাৰি এতিয়া ক'ব গ'লে দেহাটো এতিয়া ইমানে এটা জোৰ নাইকিয়া হৈ গৈছে এতিয়া কতনো যাম ন সেইকাৰণে ক'ব গলে অ পিছে মানে কি কয় তোমাৰ পঢ়া পাতি কেনেকুৱা চলিচে
অ মোৰতো আৰু ঠিকে চলি আছে অ তাকে স্কুল লাইফ খতম হল মিচ কৰো বহুত মানে মনত পৰে আৰু এইবোৰ দিনবোৰ
অ স্কুল লাইফ খনে ক'ব গ'লে বহুত ভাল আছিলে হয় সেইটোয়ে
সেইটো টো কথা তাইত কয় মানে ভাল থাকে তাত তাতে তোমাৰ ইমান প্ৰেচাৰ নাথাকে ইমান মানে তোমাৰ পঢ়াৰো মানে পঢ়া বুলি নহয়।
চব থাকি কেনেও মানে ইমান ক'ব গ'লে অ যোনখিনি মানে কি কয় আ আচল সেইখিনি নাথাকে আৰু নিজৰ কৰি যাব লাগে বছ কৰি যাই কিনে নিজে খানা পিনা খোৱা খাই লৈ কেনে আকৌ পঢ়া পঢ়ি কেনে তাৰ পিছত লগৰ লগত খেলা ধূলা পৰা
উম টিউচন যোৱা বা কিবা ইমান ইমান মানে সেয়া নাথাকে ৰাতিপুৱা স্কুল যোৱা বা আৰু অ আৰু বহুত বস্তু মানে এনেকে নিজৰ লগৰ খিনিক এক লগৰ একেলগে ক্লাছ কৰা বহি কেনে ক্লাছ ৰুম তাৰওপৰতে টিফিন টাইমত স্পে খেলি মানে বেছিভাগ মানে
এই টিফিন টাইম বিলাকে টিফিন টাইমত একেলগে খানা
অঁ খানা খোৱা সেয়াই মানে টিফিনত যেতিয়া একেলগে টিফিন বেলটো বাজে ব্ৰেকৰ একেলগে ওলাই যায় হাত। ধুই কেনে আহি কেনে টিফিন খুলি খোৱা ম মানে সেইটো বেলেগে আনন্দ আৰু মানে মনতটো মানে কিবা মানে অমৃত খোৱাৰ নিচিনা আৰু সেইখিনি সময়ত ভোকো লাগি থাকে। আৰু তাৰ আগত। যদি মানে তোমাৰ যদি গেমছৰ যদি ক্লাছ থাকিলেতো তেনেহ'লেতো কথাই নাই মানে আৰু কোনে।
সেইটো এটাৰ আগত বা পিছত মানে ক'ব গ'লে টিফিন বেগৰ মানে পিছত। তাতে বোলে গেমছৰ ক্লাজ বা টিফিন ব্ৰেকৰ আগতে বোলে গেমছ ক্লাজ আছিলে। তেনেকুৱা হলেতো আৰু ভাল লাগে ক'ব গলে তেনেকুৱা হলেতো কথাই নাই আৰু।
লগৰ খিনিৰ লগত একেলগে যি নিয়া তুমি সেইটো তাৰে অলপ অলপকে সেনেকে ভগাই খোৱা
কি আছিলে স্কুলত যোৱাতে মানে ক'ব গ'লে এই গেমছ গেমছৰ ক্লাছকেইটা বা ক'ব গ'লে আমি যেতিয়া মানে আমাৰ ব্ৰেইন দিয়ে ব্ৰেক দিয়াতে যেতিয়া লগ হম কব গলে সেইখিনি টাইম মানে এটা। ছিলে ভাল লগা আৰু মানে সেই ঘড়ীতটো চাই থকা যায় আৰু সেই চাৰে এঘাৰটা বা চাৰে কি কয় এঘাৰ।
এঘাৰটা কেতিয়া বাজিব যাৰ যাৰ স্কুলৰ যোনটো যোনটো সময় আৰু।
সময় আৰু সেইটো টাইম কেতিয়া হয় মানে সেইটোোক চাই থকা যায় আৰু সেইটো টাইমলৈকে চাই থকা যায় যে অ এইটো টাইম হ'ব। এতিয়া এতিয়া এইখিনি টাইমত আমি যাব ওলাই যাব পাৰিম ক্লাছৰ পৰা। যেনেকুৱা আছিলে আৰু এটা মানে কব গ'লে গোটেইখিনি। ক্লাছ কৰি কেনেও, বিচাৰিছিলো যে, অ মানে এক্- টাইম আছিলে সেইটো টাইম আৰু একেলগে মানে চব টিফিন কিবা খোৱা আৰু চবে বেলেগ বেলেগ টিফিন আনে।
অ চবে বেলেগ বেলেগ টিফিন আনে চবৰে মাকে কিবা নহয়। কিবা বনাই পঠাই মানে যিয়ে নহওক কিয় অলপ অলপকে। ভগাই ভগাই খোৱা আৰু মইতোতো স্কুলত থাকোতে মই সচাকে ক'ব গ'লে মই মানে মোৰ টিফিন ব্ৰেকটো মানে মোৰ চবত ভাল লগা মুহুৰৰ্ত আছিল ত। মানে কি হল তোমাৰ ইল্লেভেন ক্লাছৰ, খিনি গোটেই খিনিানেলেগ বেলেগ ক্লাছ গুচি যায়তো বেলেগ বেলেগ ষ্ট্ৰীম লৈ লয় বা বেলেগ -বেলেগ, তো মানে লগ নাপাও এই, টিফিনত যেতিয়া একেলগে চবে এ! এজনৰ, ক্লাছত যাই কেনে যেতিয়া একেলগে বহি কেনে টিফিন খাওঁ সেইটো। খোৱা জাই সেইটো আনন্দই বেলেগ হৈ আৰু মানে কব গলে সেই ক্লাছ ইলেভেন টোৱেলভ ত থাকোঁতে আৰু মানে আ টিফিন। টিফিন ব্ৰেক টো মানে মই বহুত মিছ কৰো। মানে টিফিন বেগটো মে অত্যন্ত ভাল লগা মুহূৰ্ত। আৰু গোটেই আহ গোটেই দিনটোৰ মানে চবত। মানে টিফিন ব্ৰেকটোৰ কাৰণে ৰখি থকা যায়।
হা হা হা সেইটোয়ে ব্ৰেক টাইমটো কাৰণে অঁ, কেতিয়া কথা পাতিম অ কিবা ক্লাছত কিবা এটা হয় যদি সেইখিনিও, কোৱা যায় টিফিন খোৱাও যায় তাৰপিছত ক'ব গ'লে কাৰোবাৰ যদি কিবা কথা আছে সেইখিনিও কোৱা যায়। তেনেকুৱা পতা যায় তেনেকুৱা আনন্দ ফূৰ্তিৰ দিন আছিলে আৰু মই কব গ'লে উম। মোৰ ক'ব গ'লে মানে এই টিফিন ব্ৰেকটোৰ পিছত বা ক'ব গ'লে যিয়ে নহওক কিয় টিফিন ব্ৰেকৰ আগতে মানে সেইখিনি টাইমে ভাল লগা আছিলে আৰু। ক'ব গ'লে স্কুলত আৰু কি কয় ক্লাছ। মাজৰ টাইম কেইটা আছিলে আৰু কিছুমান মানে এনেকা এনেকোৱা গ্ৰেফ যে ক্লাছ টিচাৰ নাহে। ক'বলে ক্লাছ আজি নহয় আহ সেনেকোৱা হৈ যায় ক্লাছ নহয় এইটো ক্লাছ নহয় ক'ব গলে সেইটো ক্লাছত গোটেই ক্লাছটোত কিবা কিবি কৰি থকা যায় উৎপাত কৰি থকা যায়। কিবা কৰি থকা যায় বা সেনেকোৱা আৰু সেনেকা অঁ, খেলি থকা কথা পতা যায়।
এতিয়া যদি মানে তোমাৰ যদি খেলিব। যাব দিয়ে মানে তোমাৰ ফিল্ডত যদি খেলিব তেতিয়াতো বেলেগে তাতে বেডমিন্টন খেলা ফুটবল খেলা মানে ভাল লাগে ন সেনে আৰু আগতে আমি কেৰম খেলিছিলো
অ আমাৰতটো এনেকাও দিন আছিলে আমাৰতো এনেকাও দিন আছিলে যে মানে কব গ'লে টিফিন টাইম নোহোৱাতে টিফিন খটম হয় আমাৰ কেতিয়া কাৰণ আমি টিফিন বেগত খেলিব থাকে এটা টাইম আছিলে যেতিয়া খেলিব বহুত আছিলে আমাৰ ক'ব গলে টিফিন টাইম আৰু এটা টাইম এনেকা আহিলে যে টিফিন টাইমটোত চবে মিলি কেনে কথা পাতিম এনেকা টাইম আহিছে দুটা টাইম আহিছে এটা টাইম এনেকা আছিলে মোৰ ক'ব গ'লে সৰু কালত সৰু কালত এনেকা আছিলে যে অ শিকিব লাগে
খেলিব লাগে খেলিব লাগে অ আৰু আগতে ন দেখিছিলো মানে লৰাবোৰে বেছিভাগ মানে তোমাৰ এই কাগজৰ বল বনাই কেনে খেলে টিফিন বেগত অ কাগজৰ বল বনাই কেনে বা বটল টো দিয়ে হ'ল ক্ৰিকেট খেলিলে বা কিবা
ক্ৰিকেট খেলিল হাঁহি ধেমালি সৰুতে ক'ব গ'লে খেলাৰ কথা আছিলে খেলা অকল খেলা ক্লাছ খতম নহওঁতে বা ক্লাছৰ টাইমতে ক'ব গ'লে মনে মনে পিছপিনে যায় কিনে টিফিন খাইকিনে ক'ব গ'লে খতম কৰি কেনে তাৰ পিছত খেলিব যোৱা আগতীয়াকে খতম হৈ যাতে বেল মাৰাৰ লগে লগে যাব পাৰো আৰু ওলাই কেনে যাব পাৰো আৰু সেইকাৰণে সেইটোয়ে ওলাই যাব পাৰো তাৰপিছত এটা টাইম এনেকোৱা আহিলে যে য'ত মানে ক'ব গ'লে ব্ৰেক হ'ল দেন লগৰ কেইটাৰ লগত লগ হওঁতে দেন কথা বতা পাতো যেন এইবিলাক এইবিলাক এইবিলাক এইবিলাক যিটি মানে ক'ব গ'লে তললৈকে যাওঁ এবাৰ পাক মাৰি কেনে আহো গ এটা লগ হৈ কেনে কেতিয়াবা ক্লাছত বহি থাকো তেনেকোৱা আৰু দিন বিলাক মানে কব' গলে মানে মানে ব
বহুত বদলি মানে সেইটোতো হ'বই বাৰু দিয়াচোন ডাঙৰ হৈ গ'লো বহুদিন
গুচি গ'ল দিনবলাক কিন্তু ভাল আছিল লে দিনবিলাক কাৰণ সেইকেইটা দিনত আমি ক'ব গ'লে একেলগেও আছিলো খানা পিনাও খাইছিলো ক'ব গ'লে
অ সেইটোয়ে আৰু নহয় সেই তেতিয়া মানুহবোৰৰ মনত অ ফেমিলিৰ নিচিনা হৈ যায় পৰিয়াল নিচিনা তেতিয়া আমাৰ মানে মন বোৰ শিশু সুলভ থাকেতো সৰু মানে সু-বুদ্ধি বা কিবা সেইবোৰ নাথাকে। সাধাৰণ হে- সাধাৰণ মানে সাধাৰণভাৱে খেলাধূলা বা একদম মানে মনটো চাফ ফা মনৰ হেৰি হৈ যায় ন' তেতিয়া? সেইকাৰণে তো সেইকাৰণে মানে এতিয়া মানে তুমি অ' ক'ব গ'লে আৰু একো মানে চল, কপট নাথাকে। সেইটোৱে ভাল লাগে দিয়াচোন। চবে মানে এ- চাফা মনেৰে চবকে আঁকোৱালিও লয়, চবে চবকে বন্ধু-বান্ধৱী বনাই লয় বা কিবা এ- সেই স্কুলৰ সেইখিনি মুহূৰ্তইতো চবত কে ভাল লগা আৰু
সেইটোৱে। মই সেই-, পিছলে নোপোৱা কাৰণ এইখিনি সিখিনি সময়ে হয়, যোন খিনি সময়ত তুমি মানে ক'ব গ'লে বস্তুখিনি পাবা তাৰপিছততো আৰু ক'বলে নাপ- নোপোৱা ন'। কাৰণ চোৱা, এতিয়া যেনেকে ক'লোঁ মই কি কয়, শিশুকালৰ এটা সময় এনেকা আ ছিলে খেলিব মন গৈ ছিলে। এটা সময় এনেকে আছিলে কথা পাতিলোঁ অকল। আৰু কথাবিলাক আলোচনা কৰিছিলোঁ, সেনেকুৱা। ছো, মানে সময়বিলাক বদলি - বদলি আহে আৰু। সেয়ে আৰু। উম, ঠিক আছে দিয়া।